টা আছিলা নেকি? ফন ফোনটো ধৰোতে বহুতাইম বহুত টাইম লাগালাচোন আজি।
নাই নাই মায়ে মানে অলপ মানে কিবা টাৱাৰৰ সমস্যা আছে নেকি? সেই- টো কাৰণে মানে অলপ মানে দেৰি লাগিছে, নহ'লে মইটো লগে লগে ৰিচিভ কৰিছো তোমাৰ ফোনটোৱে ৰখি আছি- লো মই জানানে?
তাকেটো, কি কৰি আছা?
কিয়? কি কৰি আছা মানে তোমাৰ এতিয়া অলপ চাহ পানী খালো, -
অঁ'
খাই পিনে ৰ'বা এতিয়া আছোঁ ৰ'বা অলপ এনেই আছোঁ ৰ'বা অলপ অলপ বিশ্ৰামহে কৰি আছো ৰ'বা। গৰমত মানে অশান্তি পাইছো দিয়া আৰু বহুত মানে।
অঁ' আৰু বাকী মই আছো ৰবা এনেই। চাহ খালোঁ, খাই পেলাই কি কৰি আছো বা? অঁ দা বাৰ বাৰ ঘৰত আহিছো ৰবা।
অঁ' তোমাৰ বাও আছে নেকি?
অঁ বা আছে ত কথা পাতিবা নেকি?
অঁ হয় নেকি, বায়ে কথা পাতিব জানো তোমাৰ? নালাগে দিয়া, তোমাৰ লগতে কথা পাতো বাৰ লগত যিহেতু চিনাকি হোৱা নাই এতিয়া ন।
পাতিব পাৰিলা হয়। বায়ে কৈছে নাপাতো দিয়া আৰু নাপাতো দিয়া লাজ লাগিছে বোলে বাইদেউলে।
অঁ' হয় দিয়া ভালদৰে বাইদেউৰ লগত এদিন চিনাকি হম দিয়া, তেতিয়া কথা পাতিম আৰু।
অ অ' এই তুমি সেই জানা নেকি শংকৰদেৱৰ কথা জানা নেকি? অলপ কৈ দিয়াচোন।
শংকৰদেৱ শংকৰদেৱ মানে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
মহাপুৰুষ- শ্ৰীমন্ত শংকৰদেৱৰ মই বিষয়ে ইমান এটা নাজানো, তুমি অলপ মোক দিয়াচোন মই মানে মোৰ ল'ৰাটোৰ স্কুলত- মানে-
মহাপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কিয় সুধিলা?
মানে- মানে শুনিলো সুধিলো আৰু দিয়াচোন এই ল'ৰাটো মানে বিদ্যলয়ত মানে লাগে হাঁ, মই মানে- তাৰপৰাটো নাজানো, সেনেকুৱা কিতাপো নাই।
উম' উম'
সেনেকুৱা ধৰাচোন তোমা তুমি বোলে শংকৰদেৱ স্কুলত পঢ়িছিলা শুনিছো। তুমিয়ে কৈছিলাচোন সিদিনা।
আৎচ্ছা আৎচ্ছা। তোমাক মানে আৎচ্ছা আৎচ্ছা তোমাক মানে মোৰ- পৰা অকমান জ্ঞা জ্ঞান লাগে ন।
জ্ঞান অলপ দিয়াচোন জ্ঞানৰ ভাণ্ডাৰ অলপমান বঢ়াই দিয়াচোন আগবঢ়াই দিয়া অলপ মোক।
অঁ দিম দিয়া দিম দিয়া, বেয়াতো নাপাওঁ বাৰু মই জ্ঞান বিলাই ভালে পাওঁ দিয়াত। তুমি কি জানিব বিচাৰিছা বাৰু তেওঁৰ বিষয়ে তেওঁ ক'ত জন্ম পাইছিলে জানানে নাই?
নাই নাজানো, এইটো কাৰণে কোৱাচোন জানো বাৰু কিবা পাহৰিছো আৰু বহুত দিন হ'ল।
অ, তেওঁ মানে তোমাৰ নগাঁও জিলাত জন্ম হৈছিলে। মানে শংকৰদেৱ হয়-হয় নগাঁও জিলাত জন্ম হৈছিলে, বৰদোৱা আলি পুখুৰীটো যে আছে। তাত জন্ম হৈছিলে তোমাৰ চৈধ্যশ ঊনপঞ্চাশ চনত জন্ম পাইছিল।
বাপৰে চব জানাচোন তুমি।
অ, আৰু দেউ মানে পিতৃৰ নাম আছিলে কুসুম্বৰ ভূঞা। আৰু মাতৃৰ নাম আছিলে তোমাৰ মাটিৰ নামটো অলপ অলপ পাহৰিলো কিন্ত সত্য সন্ধা আছিলে চাগে সত্য সন্ধা দেৱী।
দিয়া এতিয়া যায় মনত
অ, অ, অ, অ, অ, মনত পৰিছে।
এ ইমান এটা মনত নাই আৰু অলপ-অলপ কৰিছিল।
অ' আচ্ছা, তেওঁ মানে একে মানে এক একেশৰণ মানে নামৰ মানে ধৰ্মবোৰ মানে প্ৰচাৰ কৰিছিলে বুজিছা।
তেওঁৰ শিষ্যজনৰ নাম কিবা আছিল মাধৱদেৱ আছিল ন।
মাধৱদেৱ-মাধৱদেৱ আহ, বৰগীত ৰচনা কৰিছিল তাৰ পিছত তোমাৰ অংকীয়া নাত। অংকীয় নাটসমূহ মানে সৃষ্টি কৰিছিল তাৰপিছত আৰু তোমাৰ এইবোৰ সত্ৰ আৰু নামঘৰ এইবোৰ যে আছে।
উম, উম, উম,
চেষ্টা কৰিছিলা আৰু অসমীয়া ভাষা, তোমাৰ আৰু এইবিলাক সংস্কৃতিক মানে এইবোৰ মানে ৰূপ ভাষা। সাহিত্য এইবোৰ মানে তেখেতে মানে-মানে কি বুলি কয় এইটো, ৰচনা কৰিছিলে আৰু মানে উ অ' প্ৰতিষ্ঠা কৰিছিল অ' অ'। আৰু তেওঁক মহাপুৰুষ বুলি কিয় কোৱা হয়, জান নে নাজানা তুমি?
অ' মানে তেওঁ কিবা উ কিবা অলপ বয়সতে যে কবিতা এটা লিখিছিলে।
অ অ' শুনি শুনি থাকা, শুনি থাকা তুমি কিয় মানে জাপ মাৰি-মাৰি যোৱা তোমাক মই কৈ আছো ন।
জাপ মাৰি যোৱা নাই দিয়চোন কৈ থাকা শুনি আছো বাৰু।
অ' তেওঁক মানে তেওঁক মানে মহাপুৰুষ বুলি এইবাবে কৈছে, আছিল যে তেওঁ ধৰ্ম সাহিত্য সংগীত। নাট শিল্প আৰু সমাজ সংস্কৃতি, সংস্কাৰ ক্ষেত্ৰত তাৰ মানে অসাধাৰণ অৱদান মানে আগবঢ়াইছিল। অসমীয়া সমাজ এখনক মানে এটা নতুন দিশ মানে দে দেখোৱাই দিছিল ত' সেইবাবে মানে তেখেতক মানে তোমাৰ মহাপুৰুষ মানে নাম এটা ন মহাপুৰুষ নমেৰে মানে জনা যায় আৰু।
উম, উম। আকৌ মানে শুনিছো দেচোন বাৰু।
অ' অ' কোৱা।
মানে দে যে, নদী সাঁতুৰিছিল যে ভঁৰালৈ সাঁতুৰিছে নদী ন' কিমান ডাঙৰ কাম কৰিছে।
অ' সাতৰি যে পাৰ কৰিছিলে ন' তোমাৰ নদীটোৰ নাম কি আছিলে অ',
ব্ৰহ্মপুত্ৰ নদীৰ নেকি?
উম, তেওঁ মানে অসমত। তোমাৰ শক্তি আন্দোলনৰ নেতৃত্ব দিছিল আৰু তোমাৰ এইটো কি আছিলে অ তেওঁ তেওঁৰ লিখা বিখ্যাত গ্ৰন্থসমূহৰ নাম জানেনে নাজানা তুমি?
দিয়াচোন কোৱা।
কী-কীৰ্তন-কীৰ্তন ঘোষা সেইখনতো জানাই তুমি।
অ' অ' শুনিছো এই কিবা টাৱাৰৰ সমস্যাৰ হৈছে নেকি অলপ চলপ।
আচ্ছা-আচ্ছা-আচ্ছা তোমাৰ তুমি মানে শংকৰদেৱৰ কথা ইমান জানিব মন গৈছে নে আজি, বেলেগ কথা শুনিব মন নাই নেকি?
শুনিছো আৰু বেলেগ কথাও তোমাৰ লগত পাতিছো কালি আহ যোৱাকালি পাতিলো তথা দিয়াচোন শংকৰদেৱ, জগাতো তুমি বহুত জ্ঞান দিলা দিয়াচোন মোক জ্ঞান
তাকেতো তোমাৰ সেই অলপ জ্ঞানো মনত আছে জানো?
নাই নাই অ নাই কিয় নাথাকিব তুমি যে কৈছা অকলে আহিছা অকলে যাব লাগিব, সেইটো কথা মনত আছে।
অ' তুমি ইমানখিনি মই তোমাৰ লগত কথা পাতিলো। তুমি অকল সেইটো লাইনে মনত ৰাখিলা নেকি? সেইটো শাৰীয়ে, অকলে অকলে আহিছো অকলে যাব লাগিব।
আৰু কিবা কিবি আছে বাৰু এইটো আৰু ক'পা আনিছো দিছো দিয়াচোন। আৰু দিয়াচোন কবিতাটো কৈ দিয়াচোন অলপ। মই দিয়াছো ঘৰত আছো, এতিয়া যে দেখিছিলে আকাৰ ইকাৰ ন অ-অ-অ সেইটোৱে হয় দিয়ক দিয়ক সেইটোৱে। সেইটোয়ে কওঁকচোন অলপ,
সেইটো তোমাৰ মোৰ অলপ অলপ মানে মনত পৰা নাই ৰ'বা। কি আছিলে মই পাহৰি গলো নহয়, কৰতল কমল কমল দয় নয়ন আৰু কি আছিলে তাৰ পিছত পাহৰিলো তুমি মন কৰি দিয়াচোন।
দেচোন তুমি মোক কালি কৈ দিব লাগিব হা। মই লিখি ল'ম মানে।
অ হ'ব দিয়া।
আহ তাৰমানে ল'ৰাৰ বিদ্যালয়ত বিচাৰে। মানে সেইকাৰণে আৰু, এইখিনি মই লিখিলো বাৰু তুমি যিখিনি কৈছা।
উম উম অ' আচ্ছা মানে তোমাৰ অ গৃহ কাৰ্য দিছে ন।
উম কাৰ্য্য
আচ্ছা কব সেইটো এটা কবিতা হয় ন, তোমাৰ ল'ৰাই কিমান ক্লাছ মানে শ্ৰেণী পাইছে?
এই-এইবাৰ সি পাইছে, প্ৰথম শ্ৰেণী
প্ৰথম শ্ৰেণী পাইছে কি, উম আচ্ছা বাকী তোমাৰ আৰু কোৱাচোন মানে কেনেকুৱা মানে তোমাৰ কিবা বেলেগ আৰু তোমাৰ আৰু জীৱনটো কেনেকুৱা চলিছে তোমাৰ জীৱনটোতো আৰু ভালেই চলি দিয়া ন।
মোৰ জীৱনটোৰত কথা কি ক'বা আৰু ভালেই আৰু বৰ্তমান। এতিয়াই যাওঁ ৰ'বা ক'ৰবাত যাব ওলাইছো ৰ'বা মই।
ক'ত যোৱা অ? তুমি বহুত মানে। ফু-ফুৰি থাকা কিন্তু।
এ বাইদেউহতৰ ঘৰ প্ৰায় ইয়া অলপ ফুৰিব যাওঁ ৰবা অলপ।
ক'ত যোৱা অলপ ক'বা নেকি মোক?
এই যে বজাৰত যে বজাৰত মানে এ মাল মানে কি আৰু কি কয় বা ইমান ডাঙৰ যে মল থাকে
মোৰ
মলত যাম।
কি?
সচাকৈ।
ময়ো যাব পাৰিম নেকি?
অ' ইচ্ছা কৰিলে ক'ত যা যাব পাৰি যা যাবা
অ' সঁচাকৈ কৈছো মই যাম দিয়া নহলে, ওলাব পাৰো নেকি এতিয়া?
অ' মই জনাই দিম তেওঁ ওলালে।
ঠিক আছে, কোনে কোনে যাবা পিছে?
উহু, না না বাজনী আৰু ময়ে যাম বাৰু।
হয় নেকি? মইয়ো যাম বুলি ভাবি আছিলো মানে মই ভাবিছো অকলে কাৰণে মই ন ওলোৱা নাই গম পাইছানে? তোমালোকে যোৱা যদি মই মোকো লগত লৈ ব'লা না?
অকে অকে, অকে বা চৰি
এইবোৰ নকয় এইবোৰ নকয়, ক্ষমা কৰি দিব দিছা নেকি তোমাক?
ক্ষমা কৰিবা।
হ'ব দিয়া, বাকী আৰু কো কি কলা?
সেইটো আৰু হৈ যায় আৰু মাজে মাজে ন।
তুমি কিবা বন, তুমি কিবা বনাই আছা নেকি অ?
বনাই মানে মই বনা নাই, বাইদেউৱে বনাই আছে এই কেক বনাই আছে।
তোমাৰ বাইদেউ কিন্তু বহুত কিন্তু হাতখন কিন্তু খুব ভাল দেই তোমাৰ বাইদেউজনীৰ ন? এক দম লখিমী হাত বাইদেউ গৰাকীৰ বাপৰে মানে ভিন্দৌজনৰ একদম বেলেগ কপাল আৰু।
একদম দেই, বহুত কপাল।
তোমাৰ বাইদেউৰ লগত অলপ পঞ্চায়তৰ কথা পাতিব লাগিব ৰ'বা। তোমাৰ বাইদেউতো আৰু পুৰা মানে তোমাৰ ৰাজনীতিৰ কথাটো পুৰা জানিব চ
ৰাজনীতি অ' জানে, জানে তুমি যিয়েই সুধা চব পাৰিব ক'ব। পাৰ
তোমাৰ বাইদেউৰ পৰা মই যে এই যে আজিকালি যে, আজিকালি যে আঁচনিবিলাক দিছে।
অ'।
তোমাৰ এই আচঁনিবিলাক মই তোমাৰ বাইদেউৰ পৰাই ল'ম ৰ'বা গম পাইছানে নাই? তোমাৰ বাইদেউ ক'বা কিন্তু তুমি মোক দিব লাগিব কিন্তু অৰুণোদয় আঁচনি টো মোক দিব লাগিব তোমাৰ বাইদেৱে দেই।
অ' অ। হ'ব দিয়া কৈ, কৈ দিম বাৰু মই।
কিবা নিযুত মইনা আঁচনি আছে নহয়? মোৰ সকলোবোৰ আঁচনি দিব লাগিব দেই।
সকলো আঁচনি তুমি কেনেকে পাবাহে? এতিয়া তুমি কথা পাতিলে বাইদেউটো বাইদেউজনীৰ লগত কথা পাতিবা নেকি? নহ'লে পাতা নহ'লে, পাতি পেলাই তুমি সুধা কি আঁচনি লাগে? সুধি আছোঁ ৰ'বা।
অ, ৰখি দিব, ৰখি যাব নালাগে, কিয় ৰখি গলা?
অ, নমস্কাৰ, নমস্কাৰ কোৱা। অ'
অ' কি হ'ল বাইদেউ, বাইদেউগৰাকী আপোনাৰ?
মই পাঙ অ'সেয়া, টাৱাৰ টাৱাৰৰ অ, হাঁয়। দিছে মানে, টাৱাৰৰ সমস্যা দিছে নেকি? বাই বাইদেউ‌ জনীয়ে বুজিয়ে পোৱা নাই।
বাইদেউৰ লগত মই অলপ কথা পাতিলো হয়, তোমাৰ পঞ্চায়তৰ বিষয়ে, মোৰ অলপ জানিব মন আছিলে।
ইমান পঞ্চায়তৰ হ'ব দিয়া, পিছত পাতিবা আৰু ইমান পঞ্চায়ত কেলে ল'গা হৈছে তোমাকে হেঁ।
মাক শুধাহি য়া মই আৰু এতিয়া আকৌ চিন্তা নকৰোঁ আৰু এতিয়া আৰু, ঘৰৰ মানুহে আছে আৰু ন'?
অ' ঘৰৰ মানুহে আছে, আমি এদিন যাওঁ ব'লা ক'ৰবাত। এ, শ্বিলং টিলংত ফুৰিবৰ কাৰণে, যাবা নিকি?
অঁ অঁ, যাব পাৰি কিন্তু ন'? ময়ো মানে শ্বিলং যায়ে পোৱা নাই, কিমান লাছ লগা কথা জানানে? অসমৰ ছোৱালী হৈ, মই অসমৰে জাগাত যায় পোৱা নাই, শ্বিলঙত। বৰ লাজৰ কথা এইটো।
এদিন যাওঁ ব'লা নহ'লে, ইমান গৰম।
এ, ব'লা ব'লা, লৈ ব'লা। এ, বাইদেক সুধা, বাইদেউ সোধাচোন, বাইদেউৰ এজন লগৰ আছে নহয়, লগৰ জনৰ গাড়ী আছে। লগৰ জনে লৈ যাবনে আমাক?
বাইদেউ লগৰ, লগৰ লগৰ জনৰ গাড়ী আছে বোলে, লগৰ লগৰ জনে আমাক শ্বিলঙত লৈ যাব। ক'ব লাগিব
বাইদেউ, বাইদেউ যাব লাগিব আকৌ।
অঁ, অঁ। হ'ব দিয়া, হ'ব দিয়া। এয়া মোৰ লগৰ এজনো আছে, নামটো সেয়া চন্দন মোনা তুমি যাৱ, যাবা নেকি তাৰ লগত?
ঔ, বাপৰে চন্দন, অ' মাই তেওঁৰ গাড়ীত যাব যাব নোৱাৰি দেই, তেওঁৰ, তেওঁ দেখোন কিবা গাড়ীত দেখোন লাঠি লৈ থাকে ঔ?
লাঠি ৰাখে, নহয় তেওঁৰ লগত যোৱা নহ'লে শ্বিলংত
অ, তুমি যাব পাৰা কিন্তু, তোমাৰ লগত কিন্তু ইমান ধুনীয়াকে মিলে নহয়, চন্দন দাদাটো। পাভো যোৰা প্ৰা বহুত মিলে একদম মানে পাব যোৰা আৰু তোমাৰ লগত চন্দন দাদাক বহুত ধুনীয়া লাগে।
তুমি গৈ পোৱা নাই গ যোৱা এবাৰ তাৰমানে চব চিনি পাই আৰু মানে
তেখেত তুমি চন্দন দাদা ন' চন্দন দানা মানে একদম মানে স্বামীৰ স্বামী স্বামী মেটেৰিয়েল হয় তেখেত মানে। মই অঁ, তুমি মানে একদম মানে ভাবিব পৰা দেই ভৱিষ্যতৰ কথা তোমাক বহুত সুখত ৰাখিব। দেই ইমান ফুৰাব লৈ যাই থাক
ইমান সোখ নালাগে মোক, ইমান ধুনীয়া স্বামীও নালাগে দিয়া আৰু তুমি যাব পাৰা শ্বিলঙ যোৱা মন আছে যদি যোৱা তুমি গৈও পোৱা নাই যোৱা নহ'লে।
এ মই আৰু ইমান ডাঙৰ মই, নাই মই বাৰু ইমান ডাঙৰ দাদাজনৰ লগত কি কি কৰিম গৈ পিনে, তুমি গ'লেহে ভাল থাকিব তোমাৰ লগত ইমান ধুনীয়াকৈ মিলে। টপাত